ক
অ, 'আছো তুমি কি কৰি আছা?
এ, ময়ো এনেই বহি আছো ৰব ভাত খালে?
হ্ো হালো তুমি খালা?
উম, খালো ৰব ভাত।
অ, 'অ, 'অ, 'আজি মানে কি হ'ল মাছেৰে ভেদাইলতা নৰসিংহ এনেকৈ বনালওঁ তাৰপিছত আলু ভাজি বনালো আৰু কলডিল ভাজি। তুমি কিহেৰে খালা?
হয়। মই আজি হেৰি মাংস খাইছিলোঁ ৰ'ব।
হ।
হয়। আৰু আপুনি মানে বনাব জানে ন।
হয় হয় জানো কেনেকুৱা হয় কিছুমান আমাৰ কেনেকুৱা কিছুমান খাদ্য আচল্ততে মাক বিলাকে বনালে বেছি ঠিক ধুনীয়া হয়নে নহয় কোৱাচ মই ধৰি লও মাছৰ টেঙা খৰিকৰা টেঙ ৰে বা ঔটেঙা হওক তেনেকুৱা বস্তু মাক বিলাকে বনালে আছে আচলতে বেছি ধুনীয়া হয়
হয় হয় মানে নিজে নিজে মানে বনাই খালে সোৱাদ নাপায় আকৌ আচলতে বস্তুটো কিয় বা কিন্তু যদি মায়ে বনায় বা বেলেগ কোনোবা এজনে বনাই
অ অ পিছে তোমাৰ কোনড খাদ্য বেছিকৈ প্ৰিয় আচলতে
মোৰ প্ৰিয় বুলি কলে মইয়ো সেই ভেদাইলত আঞ্জাই ভাল পাও এয়া মাছৰ লগত বনালে শুনি আছে নে
হয় শুনি আছো কোৱা
অ ময়ো সেয়ে ভাল পাব পিছে
অ আচলতে মোৰ প্ৰিয়াহাত দা প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে আচলতে এবিধৰ নাম ক'ব নোৱাৰি তেনেকুৱা ধৰণৰ এই ধৰা কলডিল ভাজি হওক ঢেকীয়া ভাজি বা মাটিমাহৰ দাইল এইবোৰ আচলতে প্ৰিয় বুলি ক'ব পাৰি তেনেকুৱা নহ আৰু মাছ মাংসটো বাৰু সকলোৱে ভাল পায় নে কি কোৱা
হয় সেইটো ঠিকেই কৈছে আপুনি কিন্তু মাছ মাংস আচল মতে আপুনি কৈয়ও দিয়কচোন জীৱ হত্যা মহা পাপ কিন্তু এতিয়া কি কৰিব আৰু
হয় আচলতে কেনেকুৱা হয় এইবোৰ যেন আমি ভালতো সকলোৱে পাই বাৰু মাছ মাংস সকলোৰে প্ৰিয় কিন্তু জীৱ হত্যা বুলি আচলতে সেইবোৰ মনলৈ ভাৱ নাহে আচলতে খোৱাৰ টাইমত নে কি কোৱা তোমাৰ আহে জানো
তাকেতো সেইটো মানে মানে বেয়াও লাগে আৰু খাবও মন যায় কি কৰিব উপায় নাই
হয় হয় আৰু তুমি চাবাছো আগতে আমাৰ ঘৰত ধৰি লও কিবা শাক পাচলি নাথাকিলে মাহঁতে বাৰীত গৈ কৈ সেই ধৰি লওঁক কচু হওঁক, ঢেকীয়া, লাওৰ আগ এইবোৰ লৈ আহে কিমান সোৱাদ সেইবোৰ আৰু ন'।
হয় সেই কৈছে আৰু কিন্তু মানে গাঁৱ গাঁৱে চাৱে গ'লে আজিকালিটো ন্যায় দিছ নায়ে দিয়কচোন বেছিভাগ কিন্তু গাঁৱে চাৱে গ'লে পুখুৰীত মাছ মাৰি কিনে সেই মাছ মাৰি সেই মাছ খাবলে ৰান্ধি খাব ভাল লাগে।
হয়। আৰু তুমি চাবাচোন তুমি একদম ঠিক কথাই কৈছা আৰু চাবা ধৰি ল' ঘৰৈ মাছ পোৰা পইতা ভাতৰ লগত আলু পেজ পৰা দাইল বতাহ সেইবোৰ আচলতে কি ক'ম সেইবোৰৰ সোৱাদ আচলতে আমি মাছ মাংসৰ লগত বুজাব নোৱাৰো নে কি
আপুনি ঠিকে কৈছে। আচলতে সেইবোৰ খাইয়ে বেছি ভাল লাগে আৰু যিহেতু সেইবোৰ আমাৰ অসমীয়া মানুহৰ একদম ট্ৰেদিচিনেল খাদ্য, এতিয়া আ আমি যদি ক'ৰবাত বাহিৰত যাওঁ বাহিৰৰ মানে ৰাজ্যলৈ তেওঁলোকৰ ধৰা এতিয়া ৰুটি খাই তেওঁলোকে বেছি ভাগ সি তেওঁলোকৰ প্ৰধান খাদ্য ৰুটি এতিয়া সেইবোৰে আচলতে আমাৰ পেট নভৰে আমাৰ ভাত খিনি খালেহে পেট ভৰে।
হয় হয় সেই কাৰণে হয়তো আমাৰ অসমৰ পৰা কোনোবা বাহিৰলৈ গ'লে কিন্তু আমাক ভটুৱা বুলি কয় নে কি কোৱা।
ঠিকে কৈছে আপুনি।
পিছে আজিকালি কিন্তু এনে আজিকালি নতুন প্ৰজন্মত ধৰি লোৱা সৰু বাচ্ছাবিলাক হওঁক তেওঁলোকক চাবাচো তেওঁলোকে আচলতে কলডিল ভাজি, পচলা, শাক পাচলি এইবোৰ কিন্তু নাখায় তেওঁলোকে ধৰি লোৱা ফ্ৰাটফুড ধৰিলক ফ্ৰেঞ্চফাই হক এই পোলাও বিৰিয়ানী, ম'মো এইবোৰ কিন্তু খাই ভাল পায় নে কি
সেয়ে আপুনি ঠিকে কৈছে সিহঁত আচলত আজিকালিৰ মানে যোনটো জেন জি বুলি কয় মানে আজিকালিৰ হেৰি জেনেৰেশচনটো সি সিহঁতে মানে বহিৰাগত মানে বস্তুবোৰ খাই বেছি ভাল পায় যেনেকে এতিয়া বিৰিয়ানী হওঁক সেইটো আমাৰ অসমৰ মানে হেৰি নহয় ন' এতিয়া ধৰক বাটাৰ চিকেন এইবোৰ কিবা কিবি, সেইবোৰ মানে আমাৰ মানে নিজৰ হেৰি নহয়। কিন্তু সিহঁতে সেইবোৰহে বেছি মানে ভাল পায় খাবলৈ, সিহঁতে মানে নিজৰ মানে এতিয়া ধৰক আ আপুনি বা হেৰি সৰু বাচ্ছা এটাক ধৰক শাক শাক পাচলি দি দিব সেইটো নাখায় সিহঁতে এতিয়া মাছ মাংসহে লাগিব। তাকো বেলেগ বেলেগ মানে বেলেগ বেলেগ ধৰণে বনোৱা।
হয় হয় আৰু তুমি চাবাচোন আজিকালি ধৰি লোৱা আমি পৰিয়ালৰ লগত সকৰোবলে ফুৰিব গ'লোঁ আমি এখন ৰেষ্টুৰেন্ট বা এখন হোটেল এখনত সোমালো আমি সোমাই ফালে কিন্তু তেওঁলোকে কিন্তু অসমীয়া খাদ্য অৰ্ডাৰ নিদিয়ে তেওঁলোকে চাবাচোন তুমি এই ধৰক ফাষ্ট ফুড মছ মছলা জাতীয় সেইবোৰে অৰ্ডাৰ দিয়ে হয় নে নহয়।
হয় আপুনি ঠিকে কৈছে আৰু বেছি মছলা জাতীয় বস্তু খোৱাটো আমাৰ মানে দেহৰ বাবে ভা ভাল নহয় অলপমান পুষ্টিকৰ খাদ্য বস্তু খালেহে আমাৰ স্বাস্থ্য ভালে থাকিব।
হয়। আগতে চাবাচো আমাৰ মাহঁতে পালেং শাকেৰে মাছ বনাইছিল বা পালেং শাকৰ চাটনি লাই শাকৰ চাটনি এইবোৰ খাইছিল কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে নাখায় কিন্তু এইবোৰ।
হয় সেই আপুনি ঠিকে কৈছে সেয়া আপুনি ঠিকে কৈছে সেই চা অ' ম'ম' পুচকা চাওমিন সেইবোৰহে ভাল পায় মানে আৰু। আমি দিচোন সেনেকুৱাই দিয়কচোন আমিও।
হয় হয় হয়, হয় হয়, তুমি একদম ঠিক আচলতে আমাৰো সেনেকুৱা হৈছে যে আগৰ সোৱাদবিলাক পাহৰি গৈছোঁ যেন এতিয়া এতিয়া মানে কেনেকুৱা হয় এতিয়া সময়বোৰৰ লগত যেন আমিও মিলি যাব ধুৰিছোঁ তেনেকুৱা পিছে তুমি শাক পাচলি খাই ভাল পোৱা নে?
মই শাক, মই পাচলি খাই বহুত ভাল পাওঁ দিয়ক। কিন্তু আজিকালি কি আৰু শাক পাচলিবোৰ মানে আগৰ নিচিনা হোৱা নাই আজিকালি চব মানে সেই কিছুমান কেমিকেল থাকে নহয় সেইবোৰ মিলাই কিনে শাক পাচলিবোৰ বেছিকৈ বনায় ৰাসায়নিক দ্ৰব্যবিলাই সেইকাৰণে আজিকালি আগৰ, আগৰ আমাৰ মানে বস্তুবোৰ খোৱা বস্তুবোৰ ফল মূলে হওক বা যিয়ে নহওক যিমান মানে-মানে পুষ্টি আছিল, সেইবোৰৰ আজিকালি মানে সিমান মানে নাই আৰু।
হয়, হয়, তুমি একদম ঠিক কথা কৈছা সেইকাৰণে তাৰ ফলত চাবাচোন আজিকালি কম বয়সতে মানুহৰ নানান নানান ধৰণৰ তাৰমানে এনেকুৱা হৈছে বেমাৰে দেখা দিছে যেন কম দিনতে চকুৰ দৃষ্টি শক্তি হেৰুৱাই হেৰাইছে সেইকাৰণে আচলতে আগৰ দিনৰ মানুহে সৰু মাছ ভাজি খাইছিল, সৰু মাছ বহুত আছিল আজিকালি কিন্তু এইবোৰ নাই আৰু শাক পাচলিবোৰত ঔষধ দিয়ে সেই ফলত কিন্তু আমাৰ দেহত নানা ৰোগে দেখা দিয়া গৈছে নে কি কোৱা?
হে আপুনি ঠিকে কৈছে আগতে চাবচোন আগতে আমাৰ মানুহবোৰ এশ বিশ বছৰলৈ জীয়াই জীয়াই আছিল। কিন্তু আজি কালি মানুহ ষাথি সত্তৰ বছৰ চৰতে মানে ইমান মানে মানে বুঢ়া হৈ যায় মানুহবোৰ এইবোৰৰ কিহৰ ফল এইবোৰ খোৱাৰ ফলত। ত কাৰণ আজি কালি চব বতে আপোনাৰ সেই ঔষধ কেমিকেলবোৰ ব্যৱহাৰ কৰে সেই মাছবোৰৰ মাছ বোৰে ধৰি আনিব সেইবোৰ ফাৰ্মৰ পৰা বা কণীবোৰ হয় এতিয়া ফাৰ্মৰ কণীবোৰ সেইবোৰ মানে বহুত কিবা কিবি আজিকালি টেকনলজি ব্যৱহাৰ কৰি কিনে সেইবোৰ কিবা বেছি মানে এটাৰ পৰা দুটা কৰি দিয়ে সেইবোৰ কিবা কৰে। আজিকালি ভিডিঅ' চিডিঅ' মানে আহিয়ে থাকে এইবোৰ ম-সামাজিক মাধ্যয়মত। আৰু এতিয়া শাক পাচলিবোৰ, ফল মূল বোৰ এই খেতিয়ক-খেতিয়কসকলে আজিকালি বিভিন্ন মানে ৰাসায়নিক
হয়, তুমি একদম ঠিক কথাই কৈছা আৰু চাবাচোন ন আগতে আমাৰ বহাগ বিহু টাইমত আমাৰ হেলেচি কল পচলা এইবোৰ খাইছিল কিন্তু আজিকালি যেন হেলাইচিও নোপোৱাৰ দৰে হৈ গৈছে তেনেকুৱা, পিছে তুমি হেলেচি খাই ভাল পোৱা নে?
হয় মই ভাল পাওঁ আ,
আৰু কেনেকুৱা ঠিক ঢেকীয়া শাক চাবাচো তুমি কণীৰ লগত ভাজি খালে ঢেঁকীয়া শাক ইমান সোৱাদ লাগে ন? খাই পাইছানে?
অ, খাই পাইছো খাই পাইছো আমাৰ আইতাই বনাই।
হয়, এনেকুৱা আচলতে মই ভাবো আমি ধৰি লওক বনাব জানিলে সকলো বস্তুৰে অলপ সোৱাদ টো বেলেগ হৈ যায় নে কি কোৱা? আচলতে মনৰ ফুৰ্তিত বা মনৰ আনন্দৰে বনালে সকলো বস্তু ধুনীয়া লাগে সেনেকুৱাহেন ধৰণৰ।
আপুনি ঠিকেই কৈছে, আৰু চাবচোন যিমানে আপুনি বাহিৰা বস্তু খাওক যিমানে যি খাওক বাহিৰৰ পৰা কিন্তু ঘৰত আহি কিনে ভাত এসাঁজ নখালে মানে ভাল না নালাগে।
হয়, হয়, আৰু তুমি চাবা আমি ধৰি লও বাহিৰত গৈ বহুত মছলা জাতীয় বস্তু খাই আহি ঘৰত আলু পিতাকা ভাতে হওক, সেই খালেহে যেন মনতটো শান্তি পৰে হয়নে?
হয়, আপুনি একদম ঠিক কৈছে।
আৰু আৰু চাবাচোন তুমি আগতে আমাৰ মাহঁতে পিঠা পনা বনাইছিল আজিকালি কিন্তু পিঠা বনাও নব যেন ঘৰত নবনোৱা হৈছে আজিকালি দোকানত কিনিবলৈ পোৱা যায় বা আজিকালি মানুহে মানে এলেহুৱা হৈ পৰিছে আচলতে কষ্ট কৰিব নোৱাৰে তেনেকুৱা হৈছে আৰু আগতে আমাৰ মাহঁতে ঢেক ঢেঁকীত পিঠাগুড়ি খুন্দিছিল আজিকালি মানুহে মিক্সি ব্যৱহাৰ কৰে হয়নে?
হয় আপুনি একদম ঠিকে কৈছে আমাৰ ঘৰত যে এতিয়া ঢেঁকী আগতে আছিল, কিন্তু এতিয়া নাই এতিয়া আমাৰ আইতাই মিক্সিত হেৰি কৰে আৰু মিক্সি আপুনি গুড়া কৰিলে ভালকে গুড়া নহয়তো, আপোনাৰ ঢেঁকীত যিমান গুড়া হয়, সি সিমান নহয়। আৰু আপোনাৰ সেই বোৰত আজিকালি পেকেট বোৰত যে আজিকালি পিঠা বনাই সেইবোৰ মানে আমাৰ নিজৰ ঘৰত বনোৱাৰ নিচিনা সোৱাদ নাই পেকেটৰ পিঠাবোৰত
হয় হয় তুমি একদম ঠিক কথাই কৈছা আৰু কি জানা আচলতে কি হয় আমি পেকেটৰ পিঠাবোৰৰ সোৱাদ আচলতে আমাৰ ঘৰত বনোৱা পিঠা বিলাকৰ সোৱাদৰ দৰে নহয় হয়নে
অ একদম ঠিকে কৈছে আপুনি
হয় আৰু আৰু কি জানানে হয় আ-আৰু কি হয় জানা আগতে আমি বিহুৰ দিনত ৰাতিপুৱা কোমল চাউলৰ জলপান খাইছিলো আজিকালি কিন্তু তেনে সেইবোৰ আজিকালি ল'ৰা ছোৱাল ছোৱালী কিন্তু নাজানে কোমল চাউল মানে কি হয় সেইবোৰ না নাজানে আৰু পিঠা বনা আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু পিঠা খাব নোখোজে ফাষ্ট ফুডহে খাব বিচাৰে তেনেকুৱা কোৱা হৈ গৈছে আচলতে তেওঁলোকে বহুত পিঠাৰ নামো নাজানে হয়নে
হয় আপুনি একদম ঠিক কথা কৈছে আৰু এ আজিকালি সিহঁতে পিঠা খাই ভাল নাপায় আপোনাৰ জাংক ফুড খাইহে ভাল পায়
হয় একদম ঠিক কথা কৈছা হয় আৰু পিছে পি - পিছে তুমি পিঠা বনাব জানানে
ময়ো মানে ইমান ভালকৈ নাজানো কিন্তু জানো আৰু আপুনি জানে ন
হয় হয় জানো জানো আৰু পিছে কেনেকুৱা হয় কিছুমান পিঠা আচলতে সোৱাদ কি বুলি কম আগতে যেনেকুৱা আমাৰ মাহঁতে পিঠা বনাইছিল আমি মনে মনে লৈ খাওঁ তাহ ত মিছাতে গালি দিয়ে, তেনেকুৱা আজিকালি ল'ৰা ছোৱালী বিলাকে কিন্তু তেনেকুৱা নকৰে, সেই ফুৰ্তিবোৰ নো হোৱা হৈছে আৰু নাৰিকলৰ লাৰু ইমান সোৱাদ, নাৰিকল দিয়া পিঠা হওক, এ ধৰা কেটলি মুখত দি য়া পিঠা হওক, সেনেকে বহুত পিঠা আছে, খোলা চাপৰি পিঠা, পানী পিঠা, তেল পিঠা আচলতে কি ক'ম আৰু ক'বলৈ গ'লে যে বহুতেই আছে, কিন্তু কোনটোৰ সোৱাদ কি ক'ম আৰু, কিন্তু আজিকালি সেইবোৰ নাপায় নে কি
হয়, আপুনি ঠিকেই কৈছে আৰু সেইয়ে আৰু আ আমি খালে মানে যোনবোৰ খাদ্যয় আমাক পুষ্টি দিয়ে আমি সেইবাৰহে খাব লাগে খ বোৱা ভালকে কৰিব লাগে আৰু সেয়াই আৰু বাহিৰা বস্তু বেছিকৈ খাব নালাগে মচলা জাতীয় বস্তু পুষ্টিকৰ খাদ্য খাব লাগে বাৰু আজি
পিছে আজি তোমাৰ লগত কথা পাতি বহুতখিনি ভাল লাগিল তোমাৰ পৰা নজনা কথা কিছু শিকিলো
হয় হয় ঠিকে কৈছে আপুনি আপোনাৰ পৰাও মই শিকিলো বাৰু আমি
মোৰো পিছে ভাল লাগিল তোমাৰ লগত কথা পাতি ধন ধন্যবাদ